হেল্ল'
অ', ভাল আছেনে?
হয়, ছাৰ, আপনি ভালে আছে?
এ আছোঁ আৰু ভালেই, অ, কি কৰি আছা আপুনি এতিয়া?
মই অলপ মানে ইমান গৰমত মানে, অলপ বাহিৰতে আ ছোঁ।
অ', আপোনাৰ লগত অলপ আহ কথা পাতিম, পাতিব পাৰিম নে?
হয়, হয়,
ঠিক আছে আজি আপোনাৰ লগত আমি আহ ভ্ৰমণলৈ কথা পাতিম
হয়।
আপুনি আগতে কেতিয়াবা আহ কিবা ঠাইত ভ্ৰমণ কৰিছিলে নেকি
এনেকুৱাতো ভ্ৰমণ সৰু সুৰা ভ্ৰমণ মই কৰিছোঁ নকৰা নহয়
হয়
আপোনাৰ ইফালে ধৰক আমাৰ ঘৰৰ পৰা ৱেষ্ট বেংগল বেছি দূৰ নহয় ভালে ভ্ৰমণ কৰিবও আৰু ইফালে আপোনাৰ অসমত গুৱাহাটী শ্বিলং এনেকুৱা গৈছো আৰু গ ইফালে ধৰক আপোনাৰ আহ ৱেষ্ট বেংগলত আপোনাৰ কি কয় এ কোচবিহাৰ
হয়, হয়, হয়
হয় কোচবিহাৰ আপোনাৰ হয় কোচবিহাৰ, কোচবিহাৰ আপোনাৰ ৰাজবাৰী যে আছে আপোনাৰ গম পায়নে
হয়, হয়, হয়, হয়, হয়
এ কোচবিহাৰ ৰাজবাৰী
কোচসকলৰ কোচসকলৰ ৰজাৰ বাৰী আছিল সেইটো আমাৰ বহুত দিন আগত আছিল হয়
হয় তাতে মানে আগৰ হয়, আগৰ দিনৰত যিখিনি ৰজাৰ কোচসকলৰ ৰজা আছিল
সি ৰজাৰ মানে কাপোৰ কানি জোতা আপোনাৰ যিখিনি মানে সা সৰ আছিল আৰু
আৰু তৰুৱালো আছে আমিও গৈছিলো তাতে
খিন সেইখিনি মানে দেখা প পোৱা যায় আৰু ভাল পাল মানে আগৰ দিনা আমি এতিয়া যিবিলাক বস্তু আমি দেখা নাপ পাওঁ সেইবিলাক বস্তু তাতে গৈ দেখা পোৱা যায় আৰু
হয়, হয় আগৰ দিনৰ মানে স্মৃতি হিচাপে মানে বহুত কিবা কিবি আছে তাতে
হয়।
অ', আমি পোচাক দেখিছো তাৰ পিছত ৰজাসকলে যিবোৰ পোছাক পিন্ধি পিন্ধিছিল সেইবোৰ দেখিছোঁ আৰু যিবোৰ উম তৰোৱাল ব্যৱহাৰ কৰিছিল সিহঁতে
হয়
এই তৰোৱাল বোলো দেখিছো তাৰপিছত আমি আৰু এ সিহঁতে যে খেলা ধূলা পাতিছিল আগত আগৰ দিনত যিবোৰ খেলা ধূলা পাতিছিল যেনেকুৱা যেনেকুৱা আপোনাৰ পাচা খেল যিটো কয়
হয়, হয়, হয়, হয়
সেই সেইবোৰ আগত ৰজ বোৰে সি সহতে আগত খেলা দু লাখ কাৰণে যিবোৰ বস্তু আছিল সেইবোৰো আছে তাতে আমি দেখিছো
হ
আৰু ৰজাসকলে যিটো ঠাইত জিৰণি লৈছিল হয় ন সেই জিৰণি লোৱা হয়, জিৰণি লোৱা গড়বোৰো আমি দেখিছোঁ।
হয়।
অহ' বৰ ভাল লাগিছে, আমি আমাৰ পৰিয়ালক লৈ গৈছিলোঁ। এবাৰ আমাৰ যিটো উৎসৱ হয় ন ঈদ। ঈদ, ঈদৰ। হয় ঈদৰ সময়ত গৈছিলোঁ, এনেকুৱা ভিৰ আছিল তাতে। মা। মানুহ সোমাবই নোৱাৰি, এনেকুৱা টিকিট কাটি আমি সোমাইছিলো।
হয়।
তাত টিকিট কাটি সোমাই আমি আমাৰ, ফে মানে পৰিয়ালবৰ্গই বহুত আনন্দ কৰিছোঁ ফূৰ্তিও কৰিছোঁ বহুত বস্তু চাবও পাৰিছোঁ, আৰু আগৰ দিনৰ যিবোৰ ৰজাসকলে মানে কেনেকৈ জীৱন যাপন কৰিছিল, তাৰো স্মৃতি তাতে আমি গ'লে দেখিবলৈ পাইছিলোঁ। আ আপুনিয়ো চাগে দেখিছে সেইবোৰ বস্তু। বহুত ভাল লগা ঠাই হয় ন।
হয় ছাৰ সেইখিনি আপুনি চাই কিনে এ কেনেকা লাগিছে।
হা বহুত বহুত ভাল লাগিছে আমাৰ অহ' ঘৰৰ পৰিয়াল খিনিও কৈ আছে যে আৰু এবাৰ চাবলৈ যাব। লাগিব তাতে, তাৰপিছত মই ক'লো এইবাৰ আমি কিবা দিল্লী লৈ যাম বুলি মানে আমাৰ পৰিয়ালক কৈ দিছো যে এইবাৰ আমি সকলোৱে দিল্লী লৈ যাম। সন্মুখত এ আমাৰ ল'ৰা-ছোৱালী কলেজ স্কুলো বন্ধ। বন্ধ আছে গৰমৰ চিজেনো বন্ধ এই গৰমৰ বন্ধতে আমি ভাবিছো, যে এইবাৰ দিল্লী লৈ যাম যিহেতু টো দিল্লীটো আমাৰ ভাৰতবৰ্ষৰ ৰাজধানী।
হয়।
তাত গ'লেও আমি ইতিহাসৰ আগৰ দিনৰ ইতিহাসৰ ৰজাসকলৰ বহুত ধৰণৰ চিহ্ন আমি দেখিবলৈ পাম, সেইটো কাৰণত আমি আমি সকলোৱে এইবাৰ দিল্লীলৈ যাম বুলি ভাবিছোঁ।
হয়, হয়। আপনি কিমান দিন পিছত যাব।
আমি ভাবিছো স্কুল বন্ধ দিয়াৰ লগে লগে আমি উম' দহ পোন্ধৰ দিনৰ কাৰণে আমি ভ্ৰমণলৈ যাম। এনে ঘৰত তে থাকি মনতটো বৰ বেয়া লাগি থাকে সেইটো কাৰণত আমি ভ্ৰমণ কৰিব লাগে মাজে মাজে। আমাৰ ঘৰৰ পৰাও কৈ আছে যে এইবাৰ আমি সকলোৱে দিল্লী লৈ যাম বুলি। প্ৰস্তুতি লৈ আছে সিহঁতেও ত' আপোনালোকে যাব নেকি?
হয় আপনি যদি আৰু যাব ময়ো ইচ্ছা কৰিছো আৰু। যদি কেতিয়াবা যায় আপুনি
হয় ঘৰৰ ফেমিলিৰ লগত কেতিয়াবা এই, এই বিষয়ে আপুনি ভ্ৰমণৰ বিষয়ে আলোচনা কৰিছিলেনে।
হয়, হয়। আলোচনা কৰিছোঁ একচুৱেলি।
হয়, হয়। আমি ঘৰতে থাকি মনটো বৰ বেয়া লাগি থাকে সেইটো কাৰণত আমি ভ্ৰমণ কৰিব লাগে। ভ্ৰমণ কৰিলে আমাৰ বিভিন্ন ধৰণৰ আমি কিবা কিবি দেখিবও পাৰো অ'। চাব পাৰো প্লাছ আমি আপোনাৰ ধৰক যে এ যিটো নেকি আমাৰ বাহিৰৰ যিটো অভিজ্ঞতা সেই অভিজ্ঞতা আমি আহৰণ কৰিব পাৰোঁ। জ্ঞান খিনিও আমি আহৰণ কৰিব পাৰো যিটো নেকি আমি আগত কিতাপ কিতাপত পঢ়িছিলো সেই খিনি আমি নিজ চকুৰে দেখি আমি তাৰ পৰা আমি বহুতো জ্ঞান আহৰণ কৰিব পাৰো হয় ন'।
হয়।
অ', আপুনি জানে যে, দিল্লীত আহ কিবা কিবি আছে যেনেকুৱা আপোনাৰ এ বাদছাহ সাহজাহান, আমি পঢ়িছিলোঁ কিতাপত যে সি এটা তাৰ মাইকী কাৰণে এটা ঘৰ সাজি থইছে এইটো হ'ল তাজমহল। আগ্ৰাত অৱস্থিত হয় ন'।
হয় হয়।
হ ত তাজমহল আমি চাব পাৰিম। তাৰপিছত লালকিল্লা আছে। লব পাৰিম মোগল সকলে বহুত খিনি আমাৰ দিল্লীত বহুত খিনি ঠাই বহুতখিনি ঠাইত আমাৰ বিভিন্ন ধৰণৰ গড় আহ কিবা কিবি আৰু বনাই থৈছে। সেইবোৰ আমি চাব পাৰিম।
হয়।
মে এইটো চিজনত উ দিল্লীত অলপ মানে গৰমটো বেছি কিন্তু আমি এইটো টাইমতে যাব লাগিব কাৰণ আমাৰ এইটো টাইমতে আমাৰ গৰম হৈ আছে স্কুলত স্কুল বিলাকত। সেইকাৰণত মানে এইটো কাৰণত গ'লে ভাল হ'ব আপুনি যদি যায় আপোনাৰ
ঘৈণীয়েকৰ লগত কথা পাতিব আপোনাৰ ল'ৰা ছোৱালী আছে নে নাই?
হয় হয় ছোৱালী আছে আৰু।
সিহঁতে উৎ চাব পাৰিব খালি আমি অকলে চালে নহ'ব। হয় আমি অকলে চালে টো নহ'ব মানে সিহঁত সিহঁতকো বেছি চাবলৈ দিব লাগিব কাৰণ সিহঁতে এতিয়া স্কুলত পঢ়ি আছে।
হয়।
ইয়াতো সিহঁতে চালেহে আম মানে ভাল লাগিব আৰু বেছি।
হয়। হয় আপোনালোকে মানে ডেতটো ডেতটো ফিক্স কৰক আৰু। লয় কেতিয়ালৈকে যোৱা যায় কেনেকে যাম আৰু কে ট্ৰেইনত যাম নে বাছত যাম ট্ৰেইনত কেনেকেই যাম আৰু টিকেটটো এখন বনাব লাগিব হয় নে নহয়? এইটো ডেট খিনি আমি ফিক্স কৰি লওঁ প্ৰথমত কৰি কিনি তাৰপিছত আমি
হয় আমি গ'লে টো মানে আমি গ'লে ৰেলৱেদি যাব লাগিব, ৰে'লৱেদি গ'লে আমি আ-অ', অ'। আগতেই টিকেটটো কাটি ল'ব লাগিব। আমি কিবা ৰিজাৰ্ভেশ্যনত বা এই জেনেৰেল ডাবাটো আমি যাব নোৱাৰো। কিবা ৰিজাৰ্ভেশ্যনতে যাব লাগিব ইমান দূৰৰ ৰাস্তা। ভ্ৰমণ কৰোতে মানে আমাৰ ৰিজাৰ্ভেচন হ'লে মানে ভাল হ'ব। সেইটো কাৰণে মানে তিনি চাৰি দিন আগতে আমি কিবা টিকেটটো মানে কাটি ল'ব লাগিব।
হয়।
সেইটো আমি মানে এতিয়াতো বহুত সুবিধা হৈছে মানে আমাৰ এ কিবা ষ্টেচনত গৈ পেলাই কাটিব নালাগে, আমি ইয়াতে পৰাই বজাৰৰ পৰাই কিবা উম্। চি-এছ-চি চেণ্টাৰ বিলাক আছে তাৰ পৰাওঁ আমি টিকেট কিনি সংগ্ৰহ কৰিব পাৰো।
হয়, হয়। এইটোৰ কাৰণে আমাৰ ভাল এটা সুবিধা হ'ল ন।
হয় অ' এইটো আমাৰ কাৰণে বহুত ভাল হ'ল।
হয়।
চিটটো কনফাৰ্ম কৰি ল'লে আমি নিশ্চিন্তাই যাব পাৰিম, আমাৰ ফেমিলি লৈ যায় যিহেতু ফেমিলি লৈ যাম। আমাৰ ভ্ৰমণ কৰোতে আমাৰ যিবিলাক মানে সাৱধানতা সেইবোৰ আমি আগত আগতীয়াকৈ এই বিলাক সাৱধানতা অৱলম্বন কৰিব লাগিব।
হয়।
আমাৰ যদি মানে ফেমিলিৰ মেম্বাৰ সকলকো মানে চাব লাগিব, যে সিহঁতৰ যাতে কোনো বেমাৰত দেখা নিদিয়ে মানে তাৰ পৰাওঁ আমি হাত সাৰিবলৈ আমি কিবা কিবি পৰীক্ষা কৰি লৈ যাব লাগিব।
হয়।
বেমাৰী মানুহকটো আমি লৈ যাব নোৱাৰিম। হয় ন।
হয়, হয় সেইখিনিতো কৰিবই লাগিব আৰু।
আৰু যোৱাৰ কাৰণে আমি এৰ কিছুদিন আগত টো এ এঠাইৰ ঘূৰিবলৈ গৈছো, বনভোজ খাবলৈ গৈছিলোঁ। আমাৰ লগৰীয়াসকলৰ লগত। অ' আপুনি নিশ্চয় চিনি পায় সেইটো হ'ল ভূটান। ভূটান ৰাজ্য আছে নহয়
হয়, হয়।
ভূটানৰ ওচৰতে অ' হয়। হয় ভূটান হয় দে, সেইটো ভূটানৰ ওচৰতেই আমাৰ যিটো পশ্চিমবংগ আছে, পশ্চিমবংগ আৰু ভূটান একেলগে মানে সেইটো যিটো বৰ্ডাৰ, সেই বৰ্ডাৰ চাইডত গৈছিলোঁ। সেইটো ফোন চেলিং গৈছিলোঁ আমি ফুৰিবলৈ।